নমস্কাৰ
হেল্ল'
অ নমস্কাৰ
হয় নমস্কাৰ অ কি বুলি কয় কি কৰি আছে এতিয়া?
অ বৰ্তমানতো শুই আছো।
অ অ ময়ো এনে শুইৱে আছিলোঁ লগতে মই মানে অলপ ভ্ৰমণৰ কথা কথা ভাবি আছিলোঁ মানে।
আচ্ছা কেনেকুৱা ধৰণৰ কথা ভাবিছে জনাব নেকি?
অ অ মই মানে এনেকুৱা ভাবিছিলো মানে মই আগতে আমি সৰু কালত যেতিয়া স্কুলৰ পৰা গৰম বন্ধ দিছিল তেতিয়া মানে আমি শিক্ষামূলক ভ্ৰমণ হওঁক বা কিছুমান অন্য ভ্ৰমণত গৈছিলোঁ। মানে সৰু কালত ত এতিয়াওঁ হে ভ্ৰমণটো কৰিব মন যাই আৰু সেইটো বস্তুৰ পৰা শিকা গ'ল আৰু প্ৰথম ভ্ৰমণ বোলা বস্তুটো
হয় হয় এইটো আমাৰো আছিলে আৰু আপুনি আপোনাৰ অনুভৱটো ক'ব নেকি মানে তেতিয়া কেনেকুৱা আছিল ক'ত গৈছিলে
অ তেতিয়াতো আমি সৰু আছিলোঁ আছিলোঁ যিহেতু আৰু মই গুৱাহাটীৰ ওচৰে পাঁজৰে যাবলগীয়া হৈছিল আৰু তেতিয়া আৰু কামাখ্যা মন্দিৰ উমানন্দ মন্দিৰ আধ্যাত্মিক স্থলবিলাক আৰু লগতে চাইন্স মিউজিয়াম বা এনেকুৱা চিৰিয়াখানা এনেকুৱা ঠাইবোৰতে ভ্ৰমণত গৈছিলোঁ আৰু সৰুকালত
আচ্ছা আচ্ছা ভালেই লাগিছিল তেতিয়াহলে
অ অ ভালে লাগিছিল আৰু এটা মানে কি মনটো শান্তি লাগিছিল এ আৰু তেতিয়া বাৰু সৰু আছিলো তথাপিও অলপ মনত সকাহ পাইছিলো আৰু নতুন অভিজ্ঞতা পাইছিলো তেতিয়া সেইটো বয়সত আহ এতিয়া যিহেতু অঁ আপুনি মানে ক'ত ক'ত গৈছে এতিয়ালৈকে ভ্ৰমণত
আহ মানে এতিয়া নে নে মই সৰু থাকোঁতে
এতিয়া এতিয়া বৰ্তমান
অ বৰ্তমানলৈতো মই মানে সিমান ঠাই ফুৰি পোৱা নাই কিন্তু মানে ধৰি লওক মই বাহিৰত কব গলে আহ ঘুৰি গৈছো তাৰ পিছত এতিয়া অসমৰ ভিতৰত ক'ব গ'লে ডিব্ৰুগড় গৈছো তাৰ পাছত ডিমা হাছাও গৈছো আৰু গোৱালপাৰা এনেকে কিবা কিবি
অ অ আপোনাৰ মানে অভিজ্ঞতা অসমৰ মানে ভালে কি খিনি ঠাই আছে মানে বহুত কেইখন জিলাত গৈছে আৰু লগতে আপুনি পুৰীতো গৈছে তাতে আৰু আপোনাৰ তাতে পুৰীৰ পৰা এটা বস্তু মোৰ মন পৰিল তাতে সাগৰীয়া ঠাইবোৰত গৈছিল নে ভ্ৰমণটোত
গৈছো গৈছো ইমান
অ তাৰে মানে পুৰীত আপোনাৰ চবতচে ভাল লগা মুহূৰ্তটো কি আছিল ভ্ৰমণটোত
মোৰ প্ৰথমতে ইক্সলি মানে মোৰ এটা অভিজ্ঞতা হৈছিলে যেতিয়া মানে আমি গৈ আছিলো হা মানে বেলেগ বহুত ঠাইত মেইন পুৰীৰ পৰা আৰু বেলেগ বেলেগ ঠাইতো লোৱা যায় ত' তাতে যাওঁতে আমি এখন গাড়ী মানে ভাড়া লৈছিলো তাৰে সেই ড্ৰাইভ উ মানে গাড়ী চালকজনৰ মানে ব্যৱহাৰটো মোৰ বহুত বেছি মানে বহুত বেছি মানে হ মানে প্ৰভাৱ পেলাইছে আৰু ধৰি লওক আহ মানে তাৰপাছত ধৰি লওক মানে মোৰ ভাইটি মানে গাড়ীত মানে বমি হৈছিলে। মানে বহুত গা চা বেয়া কৰিছিলে। মানে বহুত খিনি মানে বহুত লেতেৰা হৈ গৈছিলে এইখিনি তাৰ পিছত কি হ'ল যে মানে সেই মানুহজনেই মানে গাড়ী চালকজনে এটাত বেয়া কিয় শব্দ কোৱা নাই একো কোৱা নাই তেওঁ নিজে মোৰ ভাইটিকো চাব কৰি দিছে ভাইটিৰ কাপোৰ বিলাকো ধুই পিনে এনেকে মানে শুকাবলৈ দিছে যেতিয়া ৰৈছিল। কাপোৰ বিলাক ধুই পিনে দিছে, তাৰ পিছত বেলেগ কাপোৰ আনি দিছে তাক তাৰ পিছত গোটই গাড়ী নিজে চাফা কৰিছে। যি -যি লেতেৰা হৈছে নিজে চাফা কৰিছে আৰু সেই ব্যৱহাৰটো মানে বহুত ক প্ৰভাৱান্বিত কৰিছে মানে- মানে ইমান ভাল মানুহ ইমান ভাল মনৰ সৰল মনৰ মানুহ এজন লগ পাইছো মানে বহুত বেছি ভাল লাগিছে মানে সেই গোটেই যাত্ৰাটোৱে মানে বহুত মানে সফল হোৱা যেন লাগিছে এজন ভাল মানুহ লগ পালো ন' উম বহুত বেছি ভাল লাগিছে।
অ', - অ', মানে আপুনি এই ভ্ৰমণ পৰা মানুহৰ আচাৰ ব্যৱহাৰৰ প্ৰতি মানে এটা ভাল এটা অনুভৱ পাইছে আৰু।
ভাল মানে সেইটো চাব মানে কব গ'লে বৰ বেয়া অনুভৱ পাইছো তাতে হা মানে তাতে যিবিলাক ব্যৱসায় বিলাক আছে মানে সেই মানে তাতে বহুতখিনি দেখিছোঁ ধৰি লক অলপ থাকে ন' তাতে যিহেতু ব্যৱসায়টো ভাল তাতে বহুত- বহুত মানুহ যায়। ভ্ৰমণকাৰী বহুত যায় ন' তেওঁলোকে মানে সিমান বে সকলো মানে গুৰুত্ব প্ৰদান নকৰে সিমান মানে হেৰি নকৰে মানুহবিলাক ত'সেইটো মানে মই এটা বেয়া মানে অনুভ ভৱ হৈছে যে অলপ বেয়া ব্যাৱহাৰ পাইছো চ' মোৰ মনটো বেয়া হৈ আছে কিন্তু এতিয়া শেষৰ দিনা মই এনেকে সেই অচিনাকি মানুহজনে ইমান সহায় কৰিছে বেলেগ মানুহ হলে মই নিজে ক মোৰ নিজৰ ভাই হয় কিন্তু, মই গাড়ীৰ পৰা ওলাই গুচি গৈছো ঘি- ঘিনত। সেই মানুহজনে একদম উহ- হুৰ কে কোৱা নাই সি ইমান মানে সেই একদম তাৰ কাপোৰ পৰ্যন্ত ধুইছে চব কি- কি মাৰ গাটো পৰিছে বা আৰু কাপোৰ খিনি মানে তে মানে নিজে চাফা কৰি দিছে বহুত বেছি ভাল লাগিছে।
হয়, মানে আমি ইয়াৰ পৰা হয় আমি ইয়াৰ পৰা এটা বস্তু চাব পাৰো যে মানে ভ্ৰমণৰ পৰা ইতিবাচক -নেতিবাচক এটা মানে দিশে থাকে আৰু আৰু মানে দুটা- দুটা অনুভৱ আমি পাওঁ আৰু। অহ, আৰু লগতে আপুনি কৈছিলে আপুনি গোৱালপাৰা ভ্ৰমণ কৰিছিল তাতে আপুনি ক'ত -ক'ত গল সূৰ্য পাহাৰত গৈছিলে নে?
কিছু সূৰ্যৰ পাহাৰত যাব মানে সময় নহ'ল মানে কি হ'ল বৰ মামী তাতে মানে কাম কৰিছিলে মানে চ' মানে কি হয় চ' সেইকাৰণে ধৰি লক এটা মানে সেইখিনি ঠাইত মামিক আনিব গৈছিলো নেকি সেনেকে মানে বোলো ঠাইখিনিও চাই আহোঁ সেনেকে গৈছিল এতিয়া কিছুমান ঠাই চাইছো আমাৰ এই খন মানে দলংখন চাব গৈছিলো, পঞ্চতন্ত্ৰৰ ফালে গৈছিলো। উম -উম সেইকাৰণে তাৰ পিছত সেনেকে কিবা - কিবি মানে ঠাইত ৰৈছো মানে মোৰ মনত নাই এতিয়া, কাৰণ মই অকমান সৰু আছিলো মানে একদম সৰু নহয় মানে মোৰ সিমান মনত নাই। কিন্তু মানে ব্ৰহ্মপুত্ৰৰ পাৰত মানে আছে ধুনীয়া ঠাই আছে তাতে বহিব পাৰি, এইবিলাক ঠাই কিবা - কিবি চাইচো ধুনীয়া- ধুনীয়া ঠাই এনেকে বহুত ভাল লাগিছে তাৰ পিছত অহ সেইখিনি মানে সূৰ্য পাহাৰ যাব সময় নহ'ল। কাৰণ সেনেকে গলে অলপ মানে গোটেই দিনটো লাগে ন' চ ' মানে গোটেই দিনটো নাছিলে লগত সেই সেইকাৰণে নহল বাট নিশ্চয় মই মানে সূৰ্য- পাহাৰ যোৱা মানে এটা পৰিকল্পনা কৰি আছো।
হয় -হয় এতিয়া আপুনি পৰিকল্পনা কৰি বুলি কলে আৰু মানে ভৱিষ্যতে আৰু কৰ'বাত যাম বুলি এনেকুৱা পৰিকল্পনা আছে মানে ভাৰতত অন্য ৰাজ্যত বা ভাৰতৰ অন্য বিদেশত মানে তাও ইচ্ছা আছে নেকি?
মোৰ বিদেশতো আছে বাৰু কিন্তু মানে ধৰি লওক যদি মানে এতিয়া মানে সোনকালে ধৰি লওক কেতিয়াবা অতি মানে ভৱিষ্যতত। মানে যাব বিচৰা বুলি মই ভাবি আছো মই ছিকিমৰ কথা ভাবি আছো দাৰ্জিলিং আৰু মই যদি ভাবো। মানে হে কৰে আৰু। মানে এইটো হৈছে বৃন্দাবন যাব বিচাৰো। অ তাতে যাব বিচাৰোঁ। উম বিন্দাবন মই ভা মানে গোটেই গোটেই খিনি চাব মন কিন্তু ধৰি লওঁক যদি এনেকুৱা হয় যে এখন ঠাইতে যাব পাৰো মই তাতে বৃন্দাবন হ'ব প্ৰথম তাৰ পিছত দাৰ্জিলিং বা এনেকুৱা আৰু পুুৰী পুৰীটোত মই আকৌ যাব বিচাৰো। কাৰণ তাতে মই বহুত শান্তি পাইছোঁ গৈ বেলেগ মানে নিজৰ নিজৰ যেন লাগিছে একদম মানে কম বুজি পাইছে ন।
হয় হয় বুজি পাইছো মই আৰু আপোনাৰ মানে ভ্ৰমণৰ পৰা এটা বস্তু মানে অনুমান কৰিব পাৰি যে আপুনি আধ্যাত্মিক স্থল বিলাক আৰু প্ৰাকৃতিক মানে জেগাবোৰ ব বহুত ভাল পায় আৰু, মানে পাহাৰ নিজৰা বৰফ আৰু আধ্যাত্মিক স্থল বিলাক আৰু। হয় হয়।
মুখ্য্ মানে সেইটোত ধৰিছে আপুনি একদম।
হয় হয় মেইন মানে মুখ হয় মোৰ মই ইিমান তাৰ অভিজ্ঞতা নাই বাৰু মই মেঘালয় গৈছিলোঁ যোৱা বছৰ কলিকতা গৈছোঁ, আৰু আপোনাৰ নাগালেণ্ড গৈছো অৰুণাচল গৈছো আৰু দিল্লী গৈছো এতিয়ালেকে। আৰু অসমৰ ভিতৰত ভালেকেইখন বুলি ক'ব নোৱাৰি কিন্তু গৈ আৰু ওচৰে পাজৰে। অ মোৰ আটাইতকৈ ভাল লাগিছিল মৰিগাঁৱত গৈ।
আচ্ছা কিয় বা?
মায়ং মায়ঙত গৈ ভাল লাগিছিল।
আচ্ছা আচ্ছা কেনেকুৱা লাগিল মই সেইটো যা
অ সৰুৰ পৰা আমি শুনিছো ন যে একদম বেষ্ট আছে বা এনেকুৱা কিবা কিবি আছে এইবোৰ মানে অনুভৱ নিজে যেতিয়া অনুভৱ কৰিছো গৈ বহুত ভাল লাগিছিল আৰু।
আচ্ছা আচছা মানে ততে ভয় লাগে নে তাতে?।
অ প্ৰথম গলে অলপ ভয়ে অনুভৱ এটা হয় কিন্তু যোৱাৰ পিছত মানে এটা সান্তনা পায়, মোৰ
এ এইবিলাক সঁচা নে মিছা মই নাজানো বাৰু? কিন্তু মোৰ দৃষ্টিক পৰা চাব গলে মোৰ ইমান এটা বেয়া লগা নাই। কিন্তু ভাল লাগিছে অনুভৱ
ধুনীয়া নে ঠাই বিলাক?
কিন্তু ঠাই বোৰ ধুনীয়া তাতে চনকা বুলি এটা ঠাই আছে আছে মানে যত থাকে আৰু। অ তাতে তাত তাতে গৈ ভাল লাগিছিল আপোনাৰ শিল আছিল ডাঙৰ ডাঙৰ। মানে অলপ ঐতিহাসিক টাইপৰ মানে। ঐতিহয্যমৈ ইতিহাস হয় মানে ইতিহাস বিচাৰি পায় আৰু
মোৰ জানে গোজ বাম পাই গৈছে কাৰণ মানে মই ঐতিহাসিক ঠাই বিলাকো মই চাব বিচাৰো। মই এতিয়ালে চাব পৰা নাই। কিন্তু মনে মই যাম। কব বিচাৰো চাব বিচাৰো কাৰণ মানে কিবা লাগে ন কাৰণ সেই ইতিহাস বিলাক আমাৰ লগত মানে পূৰ্বজৰ লগত জড়িত হৈ আছে ন, সেইবিলাক জানিবও মন যায় মোৰ। মোৰ মানে বহুত যাব মন গৈছে এতিয়া।
মানে সেইটোৱে আৰু আমি এইবোৰ ভ্ৰমণৰ পৰাই আমি এইবোৰ বস্তু মানে অনুভৱ কৰো পাৰো আৰু ঐতিহাসিক বস্তু বা এটা মনৰ শান্তি।
হয় হয় আৰু আপুনি নাগালেণ্ডত গৈ কেনে পালে?
নাগালেণ্ডত মই একচুৱেলি এটা কামৰ কাৰণে ডিমাপুৰত গৈছিলো। যাই বেয়া লগা নাই ভালে লাগিছে। অ কহিমা যোৱা নাই বাৰু হয় হয় ক'ত গৈছিলে আপুনি তাত
ডিমাপুৰে গৈছো ডিমাপুৰে গৈছিলো শিফ্টিং কিবা কৰিব।
অহ অহ মানে গুৱাহাটীৰ পৰা অলপ দূৰত গ'লে মানে এটা ফিল অনুভৱ এটা হয় আৰু, যে
তাতে গৈ মই বেলেগ ঠাই যোৱা যেন অনুভৱ হৈছে কিন্তু। মানে মোৰ ঠিকেই আৰু কিন্তু তথাপিতো অকমান মানে বেলেগ ঠাই গলো ভয় হয় ন বুজি পাইছে ন? মানে সেইটো ভয়তোও সোমাইছিলে অকমান। আৰু মই নাভাবোঁ যে মই দ্বিতীয়বাৰ মই এনেকে অকলে বা কাৰোবাৰ এজন দুজনৰ লগত যাম মই মানে সিমান সাহস নহব য়াব
মানে সেই ভ্ৰমণটো আপুনি অকলে গৈছিলে?
সেইদিনা অকলে যোৱা নাই মোৰ লগৰ এজন গৈছিল কিন্তু মানে মি কামত গৈছিলো হা। মানে কি হ'ল অকমান কিছুমান থাকে ন মানে আহ মানে কিছুমান অলপ লাগিছিলে লাগিছিলে। অচিনাকি বুলি নহয় কিন্তু লাগিছিল। নে কিছুমান তত চব ঠাইতে নিজা নিজা অহ থাকে কষ্ট থাকে ন আমি সেইবিলাক নাজানো সেইকাৰণে অকমান মানে ভয় লাগি গৈছে চ' মই ভাবো যে আমি যেতিয়া ভ্ৰমণ কৰিব যা তেতিয়া তাৰে আগতে আমি মানে। সেইবিলাক অলপ জানি বুজি লোৱা ভাল হয়।
হয় হয়
উম হয় হয় নহলে মানে হঠাতে কিবা দিগদাৰ হৈ গলে বাচিব হে নহব ন সেইকাৰণে অকমান মানে ঠাই সেই খিনিৰ বিষয়ে জানি লোৱা ভাল হয়।
যাতে আমি সুৰক্ষিত হৈ থাকো আৰু।
হয় হয় এতিয়া মানে
অ বাৰু যি নহক আমি ভ্ৰণৰ কথা বহুত মানে ভাল লাগিলো কথা পাতি।
ভাল লাগিল ভাল লাগিল হয়।
এতিয়া আৰু তাকে ৰাখো আৰু ন।
উম উম ৰাখা ৰাখা।
ঠিক আছে বাৰু।
উম উম